অ ভাত খালা?
অ, ভাত খোৱা হ'ল।
অ, ময়ো খালো। মোৰ শুক কৈছিলো যে মই মনকে যায় মই হৈ গল ৰাজ অ মোৰ ৰাধ
ভালকে কোৱাচোন শুনা নাই মানে নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি।
অ মানে বনোৱা হল খোৱাও হল আৰু গম পাইছা।
অ', অ',
সেইজনীটো অলপ বেছিকে বনাই থৈ দিছোঁ আকৌ আবেলি ভোক লাগিলে খাম।
আচ্ছা-আচ্ছা।
সেয়া আৰু বাৰে বাৰে দালি আৰু ক'ত বনাবা ন সেইকাৰণে অ' শ গেছ নাই এতিয়া শুনিছা অ', অ', ঠিক আছে তাৰমানে অলপ চাগে নেটৱৰ্কৰ প্ৰবলেম আছে হয়নে?
অ, অলপ নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে অ, পাই আছো।
আচ্ছা আচ্ছা তোমালোকৰ ভাত খাই উঠি আমি চবেই আগতে আমি কৈছিলোঁ তেনেকে।
অ', অ',
এতিয় আৰু মানে ভাত খাই উঠি তোমালোকে এনেই থাকা নে শুৱা, শুই দিয়া।
অ, সৰু থাকোতেতো মায়ে শুবলে দিয়ে, কিন্তু মই ভাবো যে সেইটো অভ্যাসটো থ ইমান ভাল কথা নহয় কাৰণ ডিউটি থাকিলে মানে
হম-হম অ, তাৰপিছত মই লাহে-লাহে এৰি দিলো আৰু খোৱাটো। নহ'লে ধৰা যেতিয়া ডিউটি থাকে তেতিয়া প্ৰব্লেম হয় ন'।
অ', মই মানে দিনত শুব নিবিচাৰো, এতিয়া মানে মই এ পি এছ চি এক্সাম দিব লাগিব একযাম দিয়া দিনাখনতো মই শুব নোৱাৰিম।
হয়, হয়, হয়, হয়।
তেতিয়া মানে মোৰ প্ৰব
ঠিকে কৈছা, অ, মই এৰি দিলো আৰু তাৰমানে কি জানাই পৰিয়া হলে সময়টো কমি যায়, মানে কাম কৰাৰ সময়টো কমি যায় দিন টো হয় নে টো এৰি দিলো অ, এৰি দিলো আৰু আগতে মানে কি হৈছিলে মই কোৱা কাৰণে মই ডাঙৰ হওতে শুইছিলো বাৰু, শুৱাৰ পিছত কি হয় বাছত গ'লেও মানে টোপনিটো ধৰে।
হ' বোৰ এইদৰে তেনেকুৱা হয়, আগতে মায়ে শুৱাই কাৰণে মোৰ এতিয়ালৈকে টোপনি ধৰে মাজে-মাজে। যে মই কিন্তু মই শুই নিদিও টোপনি ধৰিলেও, যিমান খিনিলৈকে পাৰোঁ মানে মই কণ্ট্ৰল কৰিবলে চে
কণ্ট্ৰল কৰা হা এবাৰ-এবাৰ মানে মোৰ কি হৈছিলে মই ডাঙৰ হোৱাৰ পিছতো শুইছিলো শুৱাৰ পিছত এবাৰ মই বাচ হত যাওঁতে মানে মোৰ পাৰ্চটো পৰি গল পাছত মানে অকণমান কমপ্লিটলি হোৱা নাই, অকণমান মানে কোৱাৰ মুডটো লাগিছিলে। পাৰ্চটো ম-পৰি গ'ল আৰু নামাৰ সময়ত এই দৌৰা-দৌৰিকে হেৰি কৰি দিলো নামি দিলো। মোৰ তাৰমানে পাৰ্চত চব বস্তু থাকে, তোমাৰ একদম গোটেই ডকুমেন্চ বিলাক থাকে, কাৰ্ড বিলাক থাকে হা আৰু পইচাও আছিলে ত মইতো নামি দিলো নামি দি পেলাই মোৰ মনত মানে বাছতো যোৱাৰ পিছত ত আধা ঘন্টা পিছতে মোৰ মনত পৰিল, যে মোৰ তাতে পাৰ্চটো পৰিছে। মানে ইমান ভয় লাগিল কি কৰো এতিয়া তাৰ পিছত কি কৰিলো মই হেৰি কৰিলো মানে মানুহ এজনক সুধিলো এতিয়া বাছখননো ক'ত পাম ন' হয়নে নহয়? আহ, তা-তাৰ পিছত মোৰ এটা পইচাও আছিলে ভালে খিনি অ, তাৰপিছত মই এজন অ, মানুহক ড্ৰাইভাৰক কথাটো ক'লো তেওঁ এ ভন্টি তোমাৰ লাক আছে যদি পাবা, তোমাৰ আমাৰ ইয়াতে তামনে এটা জাগা আছে, কৈছে চব ড্ৰাইভাৰ বিলাক তাতে যায়। মানে সেইটো সিহঁতৰ তাৰমানে এ ই আবেলি বোলে তাতে মানে চব ড্ৰাইভাৰ বিলাকে বাছ তাৰমানে সেইটো যেনেকে আমাৰ যেনেকে ধৰা উবেৰৰ এটা অফিচ থাকে তেনেকে সিহঁতৰো এটা অফিচ আছে হা, তাতে ত মই এ একদম বিচাৰি-বিচাৰি সেইটো পালো, তাৰমানে মোৰ বহুত ডকুমেন্টচ পাৰ্চত থাকে। এৰ হেৰি আৰু পইচাও আছিলে ভালেখিনি অ, অ, মানে এ সে তাতে সেইটো গোটেই ড্ৰাইভাৰ সন্থা তাৰ মানে। মই তাতে গৈ ৰিচিপশ্যন পাওঁ। তাত তাৰমানে খবৰ কৰিলোঁ, মই বোলোঁ আপোনালোকৰ ইয়াতে কৈছে আবেলি খবৰ কৰিবা, নাম্বাৰ দে তাৰপিছত টোৰ মোক ক'লে, ভন্টি তোমাৰ পাৰ্চটো পাইছে, ঘুৰাই দিব বিচাৰিছে। তাৰ পিছত পাৰ্চটো মই পালো, এক টকা কাও লৰ-চৰ হোৱা নাই, চব ডকুমেন্টচ আছে, বহুত ভাল লাগিলে। মানে, মই নহ'লে কিমান দৌৰা-দৌৰি কৰিব লাগিলে সেইবিলাক মানে তোমাৰ হেৰি ন এ দৰকাৰী ডকুমেন্টচ হয়। হয় নে? সেইবিলাকৰ দৌৰা-দৌৰি কৰিব লাগিলে হয়, পইচাও আছে গোটেই খিনি। তাৰপিছত মই মানুহজনক দিলোঁ আৰু ফ্ৰাইভ হান্দ্ৰেড এটা। মই বোলোঁ থেংকিউ তাৰ কাৰণে। সেয়া আৰু, এই তেতিয়াৰ পৰা মই আৰু দুপৰীয়া নুশু আৰু। তেনেকে, কিন্তু এতিয়া সেইকাৰণে হেবিট টো নাই আৰু যি তাৰমানে মই ৰাতিপুৱা অকমান দেৰিকে উঠো, কিন্তু দুপৰীয়া নু এনেকে। বহুত বেয়া হয় দুপৰীয়া হ'লে অফিচ-তফিচ থাকিলে,
উম, উম বুজিছোঁ।
উম।
মই বাৰু, মোৰ তেনেকুৱা হোৱা নাই বাৰু দেই ভগৱানৰ কৃপাত।
হম হু হু।
মানে কি হয়, মই বাছত আহি দিনৰ বাছত টোতো নুশোৱেই বাৰু ৰাতিৰ বাছত কেতিয়াবা টোপনি ধৰে। তে কিন্তু মানে মই পইচা থাকিলে ধৰা, নাইবাতো কিবা ডকুমেন্ট থকা হেৰিবিলাক এ পিঠিত লোৱা বেগ এটাত ভৰাই মেলি মানে মই এনেকে নিজৰ ফালে লৈ মেলি শুই যাওঁ। মই মানে আগফালে যে এনেকে আগফালে লয় ন বেগ বিলাক অ' তেনেকে লৈ মেলি মানে মই একদম হাতেৰে ধৰি, সাৱটি ধৰি শুই যাওঁ মানে।
অ' আচ্ছা। কি কৰিছা? অ, সেনেকে ল'লে ভাল আৰু বাৰু কবাই আছিলো
নাই এই স্মাৰ্ট ৱাটচ বিলাক ৰাখিব লাগে, ঘড়ীটোত যে কথা পাতিব পাৰি। অ', জাৰ্ণিত তেনেকুৱা বহুত সুবিধা হয়।
উম, হম, হম নহয় মোৰ মোবাইলটো আছে, মোবাইলটো আছিলে। মোবাইলটো আছে, মানে মোবাইল পেলোৱা নাই পাৰ্চটোহে পৰি গ'ল তাৰমানে তেনেকে।
নহয়, নহয়। কিছুমানৰ মোবাইলো চোৰ হৈ যায় ন। সেইকাৰণে মানে একদম চেফলি মানে বেগ এটাত ভৰাই লৈ পেলাই বেগটো আগফালে লৈ মই মানে ঘড়ীটোৰ লগত অ' মোবাইলতটো কানেক্ট কৰি লওঁ, মানে ঘড়ীটোৰ পৰাই ফোন চোন কৰিবও পাৰি।
আছে স্মাৰট ৱাটচ আছে নেকি? কিছুমানে পাটচ অ' অ' মোৰো আছে। তাৰমানে মই ভাবিলোঁ অলপ পিছতো মই নামিমেই পইচাটো মোবাইলটোৰ ভিতৰত ৰাখিছোঁ। কিন্তু মই ভাবিছোঁ যে পইচাটো লাগিব। সেনেকে হাতত লৈ
মই আকৌ এটা কাম কৰোঁ মানে যিমান তোৰ দৰকাৰ হয় ধৰা ফ্ৰাইভ হাণ্ডেট এটা উলিয়াই লওঁ। মোবাইলৰ পিছফালে ভৰাই লওঁ। তাৰ পিছত গোটেই পইচা বেগতটো মানে কাপোৰৰ বেগৰ মাজত
অ' অ' সেইটো ভাল, মই মানে চ'ব পইচা বোৰৰ পাৰ্চ চ'ব থাকে বেলেগত নাথাকে আৰু মই মোটা পইচা উলিয়াও আহ তাৰ কিয় লৈ আহোঁ। মই ভাবোঁ ৰাস্তাত যদি মানুহৰ মই সেইটো ভাবোঁ তাৰ মানে মই ভাবিছোঁ, আমাৰ বাওঁ মানে যিখিনি লাগে সেই এইকেইদিন লয় আহ মোৰ ইমাঞ্চেছি চুটি নাই। মানে সেইটো ভাবি অলপ বেছি পইচা লৈ আহোঁ তাৰ মানে তেনেকা।
আজিকালি বাৰু টেনচনে নাই কাৰণ গোটেই পইচা মোবাইলতে থাকে।
উম, অ' সেইটো হয় অ' অ' অ' সেই সেয়া আৰু তেনেকেই ক'ত
তাকে, সুবিধাও হৈছে আজিকালি।
অ' কিছুমান সুবিধাও কৰিছে এয়াৰ।
এতিয়া মানে কি হয় মোবাইলতটো হাতত থাকিলে হৈ যায় আৰু আগতে কি আছিলে যে মোবাইলতটো থাকিলেও ধৰা
উম, হয়, হয়, মানে এই ফোন পে হোৱাৰ ফলত ধৰা তোমাৰ মানে পইচা নাথাকিলেও হৈ যায়। এতিয়া, আজিকালি
এতিয়া হাতত মানে পইচা নথাকাকেও মানে যাবলৈও ভয় নালাগে মানে।
ভয় নালাগে, বহুতৰ কিন্তু হাতত বহুতৰ চাবাচোন লাগিলে কেচ নাথাকেও বহুতৰ
অ' অ' আজিকালি নাথাকে কেচ ন।
নাথাকে বহুত কমহে থাকে, মই মানে আজি ৰাতিপুৱা কলোঁ এজন হেৰি দোকান এইখনক ক'লো মই বোলোঁ অকমান চেঞ্চ দিয়ক, কৈছে চেঞ্চ ক'ৰপৰা দিম। কাষ্টটমাৰেটো আমাক ক্ৰেডিতহে দিয়ে পকে কেচ পইচা নায়েই। চবে ক্ৰেডিটে হেৰি মাৰি দিয়ে কেচ পইচা নাই তেনেকে ক'লে হৈয়ো কথাটো। নাইকিয়া হৈ যাব, ঠিকে কৈছা। আজিকালি চ'ব হেৰিটে চলিছে আৰু তেনেকে আনকি আজিকালি অটো ৰিক্সা এটা ৰিক্সাৱালাৰ সেইবিলাকৰে থাকে হয় নে নহয়।
অহ' তেওঁ লোকেটো এটা স্কেনাৰ অ' প্ৰিন্ট আউট কৰি লৈ পেলায় লগাই
অ' অ' আজিকালি সেইটোৱে চলিছে স্কেনাৰ। পইচা বেছি কেৰি কৰিলেও অসুবিধা দিয়া হয় নে কেনেকে তুমি যিটো পইচা হেৰাইছে। ডাৰেক্ট যাব পাৰে, সেই সেনেকুৱা কিন্তু আগৰ বোৰে নাজানে বাৰু আগৰ প্ৰজন্মই, কিন্তু লাহে লাহে চবে জনা
কিন্তু মানে কিছুমান ক্ষেত্ৰত দৰকাৰো হয়। এতিয়া ধৰা ভূটান ভূটানত গ'লা তুমি ভূটানত মানে কি হয়, আমাৰ ইয়াৰ চিম বিলাকে তেনেকে কাম নিদিয়ে। হা মানে ইণ্টাৰনেট টো অলপ। অ' বন্ধ হৈ যায়, এ এনে ফোন আহে, ফোন নাহেই দেই, কিন্তু কিছুমান কিছুমান জেগাত মানে আমাৰ ইয়াৰ চিম বিলাকে নেটৱৰ্ক
অ অ মই কিন্তু আমি কিন্তু যাওঁতে কিন্তু পোৱা মানে বহুত দি দিগদাৰ পাইছিলোঁ।
নাই নাই বহুত দিগদাৰ, আমি মানে কি কৰিছোঁ জানে, আমাৰ ভাগ্য ভাল যে আমাৰ লগত এটা মানুহ আছিল। ছিলা যে তেওঁলোকে জানে মানে সেইটো কথা সেইকাৰণে মানে কি কৰিছে তেওঁলোকে মে মেপ খনমানে ডাউনলোড কৰি লৈছে ভিজুৱেল কাগজত মানে প্ৰিন্ট আউট কৰি লৈছে। টে মেপ খন আমি মানে কলৈ কলৈ যাম কেনেকে। কে কেনেকে যাব লাগিব উম সেই মেপখন ডাউনলোড কৰি লোৱাৰ কাৰণেহে মানে যাব পাৰিলো নহলে তাতে আকৌ ক'ত হেৰালোহেঁতেন
উম, হ'ম, হয়, হয়, হয় সেই অ' হা হা হা মইতো হেৰি এ মানে তোমাৰ এয়া কেনেকে গ'লে সিহঁতৰ নোট বিলাকো বেলেগ হয় নহয় মানে গোটেই খিনি শেষ কৰি থৈহে ৰিটাৰ্ণ কৰো মানে তোমাৰ যেতিয়া বাহিৰত গৈছিলোঁ সিহঁতৰ মানে কলেজটো আমাৰ নিচিনা নহয় ন'। তো তাতেই গোটেই শেষ কৰি থৈয় পেলাইহে ওলালো নহ'লে আকৌ সেইখিনি নচলিব আমাৰ ইয়াতে বৰ্ডাৰত সোমোৱাৰ পিছত।
উম, কিন্তু বৰ্ডাৰত এক্সচেঞ্জ কৰিব দিয়ে হ'বলা।
নহয় বৰ্ডাৰলে পাৰিবা বৰ্ডাৰটো পাৰ হ'লে দিগদাৰ হ'ব তোমাৰ। সেইকাৰণে আৰু বৰ্ডাৰ প বৰ্ডাৰ। টো মই পোৱা নাই দেখোন তেনেকে আম আমাক কৈছে যে যিখিনি আছে আপুনি তাতে হেৰি কৰি থৈ আহক, ঠিক আছে তেনেহ'লে।
অ', ঠিক আছে। ৰ'ব হা হেল্ল'